হেল্ল' অঁ শুনিছনে
অ শুনিছো তেতিয়া এবাৰ কৈছিলো হেৰি হৈ গৈছিলে ন
অ নেট নাই তোৰ তাত
অ এতিয়া আহিছ এতিয়া কৰি হেৰি কি কৰি আছিলি
এ এনেই আছো অ এনে আছো বহি অঁ হেৰি স্কুল পঠিয়াই কৰি ল এতিয়া কাম বন হ'লা
অ মই সে কাম বন কৰি দি আহিছো অ কথা প
অ মোৰ কাম কৰি হ'ল
তুম পাপা বল উম ম কি
স্কুল গল বোলো
অ মই সেৰি পতি চে ন
কি বোলে কি কছ
পাতি চেপা পিঠা বনালো অ কওঁটো অ' অ'। পাতিচেপেটা পিঠা।
অ' বনালি?
এয়াক হেৰি দি বনায় কি, ময়দা অকমান ল'বি। তাৰপা ময়দা এ চাউলৰ গুৰি কেইট তামান এ শুকান চাউলৰ গুৰি, অ' লৈ পেলাই ধুনীয়াকে গুলি ল'বি। গুলি লৈ পেলাই তাত পা, তাত হেৰি মিঠৈৰ পানী অলপো দি দিবি মানে মিঠৈখিনি অকণ গুলি ল'বি। বি
অ'।
লৈ পেলাই কেৰাহীত মানে সেইটো, যেনেকে পানীপিঠা বনায় যে আমাৰ অসমীয়া যে।
অ' অ'।
পানীপিঠা বনোৱা নিচিনাকে বনাই ল'বি। সেইটো হেনেকে বনায়, গুলি ল'বি আও। তাৰপা তাত হেৰিখিনি দি অ' তেল নালাগে দিব, একো তেল দি তেল একো দিব নালাগে। তেল, তাৰপা হেৰিখিনি, সেয়া, তাৰ ভিতৰত যে সোমাই যে পোৰখিনি যে।
অ'।
সেখিনি পোৰ বুলি কয় আও, ভিতৰত বনোৱাখিনি হেৰি দি বনায়। উম নাৰিকলৰ গুৰি অলপ ল'বি। গাখীৰ ল'বি। তাৰপা পাউদাৰ গাখীৰ কি পিকেট এটা তাৰ পৰা আৰু চেনী, এইকেইটা বস্তু গোটাই ল'বি। লৈ পেলাই গাখীৰখিনি গৰম কৰিবি নহয়। গাখীৰখিনিত হেৰি দিবি নাৰিকলখিনি দিবি। নাৰিকলখিনি দি পেলাই তাপা হেৰি, পাউদাৰ গাখীৰ, তাপা চেনি দি পেলাই পুৰা উতলাই-উতলাই, উতলাই কম হ'ব নহয় বস্তুখিনি, কমি যাবগৈ মানে ধুনীয়াকে কমি গ'লে গোটা নিচিনা হ'ব। তেতিয়া নমাই ল'বি, লৈ পেলাই তেতিয়া হেৰি, বনাই খোৱা হেৰি। খিনি যে, পানীৰ ময়দা খিনি গুলি থোৱা খিনি, অ তেতিয়া পানী পিঠা বনোৱা নিচিনাকে ধুনীয়াকে, হেই তাৱখন গৰম কৰি লৈ পেলাই তাতে এনেকে ফেলাই দিবি আও মানে গোল কৰি।
অহ
গুলকৈ হেৰি কৰি পেলাই তাৰপৰা তাত পিঠাটো অকন হেৰি হৈছে আ আধা সিজা নিচিনা। তাৰপৰা তেতিয়া তাত হেৰি দি দিবি, বস্তু খিনি ভৰাই দিবি আ। কাপোৰখিনি, অঁ ভাই ঘিলা হেৰি কৰি দিবি গোটেইখিনি মেৰিয়াই দিবি ধুনীয়াকে গুল তিল পিঠা বনাই যে তেনেকে
অঁ গম পাইছো আও
পেলে হেৰি কৰি দিবি আও হৈ যাবগৈ মানে তেতিয়া। বস্তুটো, খাই বৰ ভাল লাগে সৌলা বিৰাট ভাল পাই খাই
অঁ জানো বনাব লাগিব টিফিনতো দিব পাৰিম হয়
অঁ, টিফিনতো দিব পাৰিবি সেইটো বস্তু।
অ বনাব লাগিব। অ মই এনেই এইটো এয়া মো মোবাইলত এদিন দেখিছিলো কোনো বনোৱা, মই ইমান গুৰুত্ব নিদিলো মানে তেওঁ
অঁ খাই ধুনীয়া লাগে, খাবলৈ বিৰাট ভাল লাগে সেইটো।
অঁ
তাকে কালি তোমাৰ পৰা সেইটো পিঠা শিকিছিলো যে, মই সেইকাৰণে বোলো এইটো আজি তাইক শিকাই দিও বুলি পেলাই সেইকাৰণে
অহ হে হেয়া মই সেইটো পিঠা বনাব লাগিব লয় টিফিনত সেইবিলাক দিবও ভাল হয়, তেল তেল দিব নালাগে যে
অ তেল দিব নালাগে, ল'ৰা-ছোৱালীৰ কাৰণে বহুত ভাল হয়।
অহ
তাৰপৰা, টিফিনত আজি কি দিলি?
আজি টিফিনত সেয়া ৰ-ৰ-ৰুটি অ পুৰি চব্জি দিলো ধৰি ল সেয়া তেল হৈ যায় দিয়ক কাৰ খাবলৈও নিবিচাৰে,
অ তেল বিলাক পাও ভাল নহয় যে ।
অ সেইটো কাৰণে হেৰি দিব লাগিব সিইটো পিঠা বনাই চাব লাগিব। বাৰ আছে বাৰু পিঠাগুৰি শুকান পিঠাগু। গুৰি নাই এনে এইয়া তিয়াই পেলাই যে পিঠাগুৰি টো এনেকে হেৰি কৰে। যে সেইটো পিঠাগুৰি আছে কিন্তু এনে চাউলটো শুকান গুৰিটো লাগিব আৰু,
অ সেইটো হ'লেও হ'ব সেইটো পিঠাগুৰি হ'লেও হ'ব ময়দা অকণ মিক্স দিলেই হ'ল।
অ আছে বাৰু নহলে বনাব।
আহ পাৰিবি দে বনাব
বনাই চাব লাগিব উম।
তাপা আজি আৰু কি কি কাম কৰি আছ?
মই এতিয়া ভেন্দি লাগি আছে গছত দুটামান চিঙুংগৈ ছিগি পেলাই বোলো তাকে স ভাতৰ সতে ভাজি বনাব লাগিব ভেন্দি আকৌ'
অ ভেন্দি ভাজি ভাল লাগে আকৌ। দে সৰু লৰা ছোৱালীৱে টো বহুত ভাল পায় খাই ভেন্দিটো।
অ আমাৰ এই ইমান ভাল নাপায় তেওঁ মানে এতিয়া মই বনাও হেৰি ' আৰু একো মানে' নাইকিয়া হৈ আছে বজাৰলৈ যাব মানে এলাহ লাগিছে এতিয়া গৰমৰ কাৰণে
অ হ'ব দে ঘৰত লগা খিনিকে বনাই বনাই এনেকে' এ আলু এটা মিক্স দি আলু খিনিকে খাব ধুনীয়াকে এ তাই ভাজি।
অ আকৌ তিতা কেৰেলা আছে তিতা তিতা কেৰেলা লাগি আছে এতিয়া চিগুং গৈ বোলো তাই নাখায় মই খাব লাগিব আৰু'
তই খাবি আৰু ভেন্দি এখনকে ভাজি দিবি আলুহত। এতিয়া ত।
আহ তাই কণী দিম আহ।
তাৰপা তই সেইদিনাখন যে আনা মাংস খিনি যে থাকিলে নহয় খালি খাব থাকিলে তইও নাখালি ' এ এতিয়া পেলাই দি থৈ আহিছো। চ।
অ মই হে গুচি আহিলো আও।
অঁ। তাকে আকৌ আজি মাছ, নিলে এতিয়া মাছকে বনাম সেইকাৰণে মাংস খিনি পেলাই দিলো কালি ৰাতি তাৰ পৰা আহি হে ভাত দালি বনালো তাৰপা মাছ আছিলে পিটিকি দিলো আৰু
অ এতিয়া এতিয়া আকৌ মাছ আনিছে।
এতিয়া আকৌ মাছ আনিছে। কালি যে মায়ে মাছখিনি মায়ে খাব পালেনে নাই?
এতিয়া হেৰি কিহে বনাবি?
এতিয়া, ৰঙালাও আনিছে ৰঙালাও দিয়ে বনাম।
অ'।
উম
মই হে বেপাৰীক চাই আছিলো, মাছৰ বেপাৰী আজি নাহিলে সেয়াই আৰু। তেনেকেই বনাম আৰু।
অ' আমাৰ বৰালি মাছ আনিছে, বৰালি মাছ কি দি বনালে ভাল লাগে?
বৰালি মাছ হেৰি দি, এইয়াত তেঁতেলী যে তেঁতেলী দি বনাই খাই বোলে বৰ ধুনীয়া লাগে।
হয় নেকি?
তেঁতেলী, আকৌ এনেকে সেই পিঠাগুৰি অকন দি দিব লাগে, তেঁতেলীখিনি বৰ ধুনীয়া লাগে বোলে বৰালি মাছ, মই। কে, তেনেকে এদিন খাব মন গৈ আছে।
অ' তই বনাই খাই চাবিচো বাৰু এদিনজ তাৰপা কেনেকে বনাই ক'বি ভাল লাগিলে ময়ো বনাম তেনেকে।
অ' নাই, ভালে লাগিব তেঁতেলী খিনি হেৰি কৰি ল'ব লাগে আও, গুলি ল পানীত হেৰি কৰি দিব লাগে নহয় তিয়াই থ'ব লাগে আও, তাৰপা গু টিকিটা এনেকে মুহাই পেলাই গুটিকেইটা আঁতৰাই পেলাবি আও। তাৰপিছত আহ, পাঁচপূৰণ দিয়, শুকান জলকীয়া দিয় তেল মাৰি দিবি নহয়, দি
অ'। তেনেকে টেঙা-তৰকাৰী বনালেতোন পাঁচপূৰণ লাগিবই।
অ' সেই টেঙা-তৰকাৰী আৰু তেঁতেলী মানে টেঙাই আৰু হয়। উম।
তেনেকে বনাই চাম ৰ এদিন ময়ো।
অ' বনাবিচোন বৰ ধুনীয়া লাগে। এই পিঠাগুৰি অকণ দি দিবি।
অ'। টেঙা-মচলা একো দিব নালাগে আৰু তেঁতেলীখিনি দিলেই হ'ল আও হয় নে নহয়? তেঁতেলী দিলে আপ পিঠাগুৰি কেটামান দিলে, পানীখিনি দি দিলে হ'ল আও। মচ
অ' তাৰপা উতলিব আও, উতলিব নহয় মাছখিনি দি দিবি আও।
অ' উতলাত মাছখিনি দি দিম আৰু। ধনিয়া পাত থাকিলে কাটি দিলে হ'ল আও। অ' মই নাখাও জু খিনিকে খাম আৰু মাছ নে
অ একে বৰ ধুনীয়া লাগে তাকে চবে কই আছে । কিন্তু মও খাই পোৱা নাই মই বনামহে । সে বৰালি মাছ পোৱা নাই যে আমাৰ এইফালে ।
সেইফালে কি বনাই?
বৰালি মাছ‌টো নাপাই যে পুতুককে এতিয়া তহঁতৰ সেয়াত পাই ধৰি লওক পুতুককে আমাৰ এফালে পথাৰত মাছ‌ ' বৰালি মাছ নাই এতিয়া
বাল ক'ত পায়?
বৰালি মাছ আমাৰ ইয়াত এতিয়া বজাৰত গ'লে পাম চাগে এনে বেপাৰীয়ে নানে যে‌?
অ দামী মাছ যে সেইকাৰনে নানে বহুত দাম লয় আঠশ টকা কেজি‌ ।
অ
উম
এ সেই কি বুলি কয়‌, এনে বজাৰৰ ফালে ওলাই গলে চাগে উ পাম চাগে নাই যোৱা যে বজাৰলৈ ।
ওলাই
উ এই আমাৰ অ আমাৰ ইয়াত এতিয়া ধৰি লওক উজান আহে যে মাছ, চ উজান আহিলে ধেই মাছ - এইবিলাক কাৱৈ মাছ মাগুৰ মাছ শিঙিমাছ এইবিলাক
অ তহন্ত তাতো কাৱৈ মাছ ইমান যে ওলাইছিলে উম তেতিয়া কাৱৈ মাছ, খিনি শুকুৱাই কৰিও থৈ দিব পাৰিলো হয় ধুনীয়াকে এতিয়া তৰকাৰী চৰকাৰী বনালে উতলত দি দিলে ধুনীয়াকে আকৌ হেৰি হৈ যায় ।
উম আগতে কিমান মাছ শুকুৱালো সৰু সৰু মাছ যে এইটো হেৰি ভেচেলি মাছ ।
অ সেইটো ঘৰত যে শুকুৱাই যে জুইত যে ইমান ভাল লাগে খাই
তাকে ধুনীয়া লাগে খাই সে একে খাৰ দি বনাব লাগে বৰ ধুনীয়া লাগে উম ।
আমাৰ এহেতে শুকতি বুলি কয় ।
অ আমাৰ সেয়াত শুকুতিটো বেলেগ হব লাগে এইটো আমাৰ আকৌ ধুনীয়াকে শুকুৱাও আকৌ
অ সেইটোৱে বনোৱাৰ পিছত খাৰ চাৰ দি গুৰা কৰি হেৰি কৰি দিয়ে যে ধুনীয়া লাগে । বা তৰকাৰী বনালেও গোটাই গোটাই থলেও ভাল লাগে খালে
অ মই একে সেইটো খাই বৰ ভাল পাওঁ ।
সেইটো মাছ এবাৰ আহিলে হুকুৱাবী খাই হ'ল ন সেইটো ভেচেলি মাছটো?
নাই নোহোৱা হ'ল এতিয়া
অ' আগতে সৰুতে আমি ইমান সেইটো মাছ বেপাৰীবিলাকে বেছি আনি থাকে ঘৰতে বেপাৰীয়ে বেচেহি। দশটকা পোৱা, পাঁচটকা পোৱা। বিশটকা পোৱা। এতিয়া পঞ্চাশ টকা- এশ টকা দিলেও পাব বলৈ নাই।
নাই। এতিয়া সেয়া- সেইটো মাছ দেখিবই নাই। এতিয়া আও এইবিলাক মাছহে আও
এতিয়া বাহিৰৰ পৰা অহা মাছবিলাক আৰু এ বৰষুণৰ ছিজনত ওলাব এতিয়া পথাৰে-চথাৰবিলাক সৰু-সুৰা বেলেগ কিবা মাছ, কাৱৈ মাছ
উম এ জাল-চাল পাতিলে। পাই থাকে, খাবলৈ।
পাতিলে অ'।
জাল পাতি, অ' পাতিব দিব লাগিব অ'।
বেছি পালে তেতিয়া হেৰি হ বেছি কিবা নালাগে ধুনীয়াকে শুকুৱাই কৰি থৈ দিলে হ'ল আও। পিছত এনেকুৱা দিনত এটা-এটা খাই থাকিব পৰা যাব। হ'ব দে, হুম।